হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' কি কৰি আছা? হেল্লৌ' কি কৰি আছা?
এনেই আও বহি আছোঁ।
অঁ'
মাত টো আহে।
এতিয়া আক। এতিয়া আহিছে মাততো।
আহিছে আহিছে আহিছে, তুমি-
মই খুৱাই খাই আহিছো এতিয়া।
খা-
অঁ খালো, কি চব্জি বনালা?
চবজি ভুলে, ভুলে মাছে বনাইছিল আকৌ- চেপা মাছৰ চাটনি বনাইছিল। এতিয়া খাই আহিছো, আপুনি কিহেৰে খালে?